শুনিছা?
হেল্লৌ!
অঁ হেল্লৌ উ।
আ অঁ! অ', কি খবৰ অ' শুনিছোঁ, শুনিছোঁ অ'। আছোঁ ভালে।
হয়, চাহপানী খালে?
উম' নাই খোৱা এতিয়ালে বাৰু এতিয়া চাহপানী খোৱা সময়ো নহয় বাৰু।
হয়, হয়।
ওচচ-
অ', বাকী তুমি খালা নাই?
মই চাহ খোৱা নাই মই ৰুটি খালো, ৰুটি আলু ভাজি।
আচ্ছা।
কনীৰ লগতে
অ অ ঠিকে আছে বাৰু।
হয়, হয়।
বিষয়টোতো গম পাইছাই।
উম, উম মানে হেৰি কি কয় এনেতো মানো বাৰু আজিকালি বতৰটো দেখিছা নাই কেনেকুৱা কৰি আছে। তাতে আৰু ইমান প্ৰদূষণ।
হয়, হয়।
সেইটোৱে আৰু বৰ অসুবিধা হয় ন এনেকে।
হয়ঁ হয়ঁ হয়ঁ! ‌ এই বৰষুণ বতৰত, লেতেৰা হৈ থাকে নাই বিভিন্ন ধৰণৰ জাগা
সেইটোৱেতো মানে লেতেৰাটো হয়েই বাৰু আৰু মানুহখিনিও মানে এইটো চাব লাগে। মানে য'তেই মানে আ খাব পেকেট টেকেট ল'ব, মানে তাতেই জেগাতেই পেলাই দিয়ে আৰু হৈই বোৰ মানে ডাষ্টবিনত নেপেলাই, ডাষ্টবিনত পেলাব লাগে আৰু সেইবোৰ তেতিয়াহে পৰিষ্ক কাৰ হৈ থাকিব আৰু য'তে মানে কিছু কিছুমানে আৰু গুটখা খাই মেলি, অ' তাতেই পিক পেলাব। সেনেকে আৰু বেছি জেগাবোৰ লেতেৰা দেখি
হয় হয় তুমি ঠিকে কৈছা সেইখিনি আমি খাই নিজে চেফ ৰাখিব লাগিব বস্তু য'তে য'তে আমি পেলাব নালাগে, ধৰি লওক খাই লৈ আমি ডাষ্টবিনত পেলাব লাগে আমি য'তে ত'তে যি জাগা পাওঁ তাতে পেলাই দিব নালাগে আমি
সেইটোৱে কথা। মই মানে মানুহখিনিৰ মানে অ পৰিষ্কাৰ পৰি্ছন্নতাকৈ ৰাখিব নাজানে ভালদৰে মানে, নিজৰ ঘৰ হ'লেহে বা পৰিস্কাৰ কৰি ৰাখিব। বা কিবা, চৰকাৰী জেগা হ'লেই চৰকাৰৰহে সিহঁতে কৰিব, সনেকা বুলি মানে বেছি লেতেৰা কৰে আৰু। নিজৰ বুলি নাভাবে বস্তু বস্তুবোৰ, সেই সেইটো কাৰণে বেছি অসুবিধা হয়।
হয়, তুমি ঠিক অ' হয়, তুমি ঠিকে কথা কৈ দিছা, আমি যদি চব বস্তু নি জৰ বুলি ভাবো, আমি তেতিয়া আমি য'তে ত'তে আমি যি টি কৰিব নালাগে ধৰি লোৱা, য'তে ত'তে বা চিপ, চিপছৰ পেকেট হওঁক, যিকোনো আমি পেলাব নালাগে।
অঁ, সেইটোৱেটো।
হয়।
সেইটো কাৰণে নলা নৰ্দমা বোৰ দম খাই যায় আৰু পিছত বানপানী হৈ যায়, তাৰ তাৰপাছত মানে মানুহে মানে চৰকাৰকে দুখিব, যে চৰকাৰে একো নকৰে চৰকাৰৰ কাৰণে এনেকুৱা এনে হৈছে, সেনেকুৱা কৰিলেটো নহয় চব চৰকাৰেটো নকৰি, কৰিব নোৱাৰে, কিছুমান বস্তু মানে সাধাৰণ নাগৰিকৰো দায়িত্ব থাকে বাৰু এইবোৰ, ন' সাধাৰণ ন, নাগৰিক যদি এইবোৰ মানে নাচায়, তে, তেতিয়াহ'লে চৰকাৰে চাফা কৰিলেও মানে কামত নাহিব ন'।
হয়, হয়, হয়।
উম, সেইটোৱে।
হয়, তুমি ঠিকে কৈছা এইখিনি কথা, যে আমি, আমি নিজে যদি চাফা চাফা কৰি ৰাখো আমি কথা নাই আৰু আমি চাফা নাৰাখি বেলেগক দুখটো দিওঁ আমি, যেনে চৰকাৰক দুখটো দিওঁ অমুকত জেগাত বেয়া হৈছে, অমুক জেগাত বেয়া হৈছে। দুখটো আমি, আমি নিজে যদি বস্তুখিনি পৰিষ্কাৰ পৰিচছন্নকৈ ৰাখিব পাৰোঁ আমাক কোনেও একো ক'ব নোৱাৰে তেতিয়া।
সেইটোৱে কথা।
হয়।
আমাৰ নিজৰ ওপৰতে নিৰ্ভৰ কৰে এইবোৰ বস্তু, ত' সেয়াই কথা আৰু। এতিয়া মানে ধৰ ধৰি লোৱা, এতিয়া বানপানীৰ কথাটোৱে, এতিয়া গুৱাহাটীত কিমান বানপানী হয়। তোক কিমান চাফা কৰে, মাহে মাহেটো নলা নৰ্দ্ৰমাবোৰ চৰকাৰে চাফা কৰিয়ে থাকে। বান, বানপানী হোৱাৰ আগতো চাফা কৰিব, বানপানী হোৱাৰ পিছতো চাফা। কৰিব, আৰু এইপিনে চাফা কৰিলেতো নহ'ব, মানুহখিনিতো চাবই লাগিব ন', এইপিনে যদি এ, কি কয়, নদীয়ে-চদিয়ে যদি নলা, জাৱৰ পেলাই দিয়ে, তেতিয়া হ'লে আৰু ক'ত আৰু বানপানী নোহোৱাকৈ নাথাকিব, মানে ৰাস্তাবোৰ যদি মানে বন্ধ হৈ যায় পানী ওলোৱা ৰাস্তাসমূহ, তেতিয়াহ'লে আৰু ক'ত আৰু বানপানী নোহোৱাকৈ তাৰ মানে নাথাকিব।
হয়, হয়, হয়। তুমি এইখিনি কথা ঠিকে কৈছা। আমি ধৰি লওঁক, গুৱাহাটীত বিভিন্ন ধৰণৰ বানপানী, বান, বানপানীৰ পৰিসৃষ্টি হয়। সৃষ্টি হ'লে আমি নলাবোৰ, আমিটো চাফা কৰোৱেই, চৰকাৰ টো চফা কৰেই, আমিও যদি মানুহে অলপ চাফ চিকুণকৈ ৰাখোঁ জাগাবোৰ তেতিয়াহে পৰিষ্কাৰ, পৰিচ্ছন্ন হৈ থাকিব, সেই যাবলৈ, পানী খিনি যাবলৈ, ওলাই যাবলৈ চেষ্টা কৰিব আৰু বন্ধ হৈ থাকে না। নলাবোৰত বিভিন্ন ধৰণৰ জাবৰ জো পথৰ আহি, গোট খাই থাকে, হয়।
আৰু এইপিনে আৰু এই গোটকা খোৱা মানুহ কিছুমান, সিহঁতেতো মানে নতুনকৈ কিছুমান জেগা যদি ৰং কৰে, সেই জেগাখিনিতে গৈ মেলিপিক পেলাই দিব। সিহঁতে নাভাবেই মানে, এইখিনি এনেকুৱা কৰিলে যে বেয়া দেখিব কিবা লাগিব সিহঁতে সকলো নাভাবে মানে, খাইছে আৰু পেলাইছে সেইটোৱেই, সেইবোৰ বস্তু বেয়া আৰু। তেনেকৈ জাগা এডোখৰ মানে কেনেকৈ আৰু চাফ চিকুণ হৈ থাকিব।
হয়, হয়, হয়, তুমি ঠিকে কৈছা। এইতিয়া গুৱাহাটীত এখন নতুনকৈ ব্ৰিজ হৈছে, অভাৰ বিজ হৈছে আৰু ব্ৰীজ খনত এই তেওঁ বুলি কয়, পিক চিক যতে ত'তে পেলাই দিয়ে। ৰং কৰিছে, কিবা কৰিছে, পেইণ্টিং কৰিছে, তাতে আহি পিক পেলাই দিয়ে, সেনেকুৱা নহয় না। পিক য'তে ত'তে পেলাব নালাগে। আৰু আমাৰে ভাল, আমাৰ কাৰণে ভাল। বাহিৰৰ মানুহৰ চাইটা আহিব ক'ব পাৰিব যে জোগা খিনি সুন্দৰ। চাফ চিকুণ আছে। তুমি তাৰে ওপৰত, অ', হয় তাৰে ওপৰত কি ক'ব বিচাৰা তুমি।
মানে ক'ব গ'লে, মানে ইহঁতৰ ওপৰত কিবা মানে, একচন ল'বই লাগে। যে এনেকৈ যদি পিক পেলাই কিবা পেলাই, সিহঁতৰ ফাইন লাগিব, কিবা লাগিব। তেনেকুৱা এটা মানে এছ অ' পি মানে এটা কৰিবলগীয়া হৈছে। যদি চৰকাৰে, মানে অলপ, অলপ চাই আৰু, চালে তেতিয়াহ'লে মানে মানুহ খিনি চাগৈ অলপ হেৰি হ'ব আৰু জাগ্ৰত হ'ব আৰু অলপ মানে ইহঁতৰ উম, উম উম
হয়, তুমি ঠিকে কৈছা, এইখিনি কথা বাৰু।
মানে, মানুহৰ মানে, নিজৰ পকেটৰ পৰা পইচা গ'লেহে তেতিয়া ভাবে ন?
হয়, হয়।
সেইটোৱে কথা, সেইখিনি বস্তু চালে ভাল আৰু। কাৰণ, আৰু ক'ব গ'লে, চৰকাৰেওনো কিমান কৰিব, সিহঁতৰো কৰিবলগীয়া বহুতখিনি থাকে।
হয়, হয়। আমাৰ যদি নিজৰ ঘৰটোৱে বা চোতালখনে আমি যদি নিজৰ পৰিষ্কাৰ পৰিচ্ছন্নকৈ নাথ, নাৰাখোঁ বেলেগ জেগা, পৰিশ্ৰম, পৰিশ্ৰম কৰি কেনেকৈ ৰাখিব বেলেগ মানুহে, তেনেকে কোৱা কথা, যেনে তোমাৰ কোনোবা আহিলে, আমি, ঘৰিলে, কোনোবা আহিলে, আলহী আহিলে, আলহী আমাৰ ঘৰ যদি পৰিশ্ৰম হৈ নাই চাফ চিকুন হৈ নাই, মানুহটো থাকিও ভাল নাপাব না, আৰু যদি পৰি, পৰিশ্ৰম, পৰিচ্ছন্ন হৈ চাফ চিকুণ হৈ থাকে, তেন্তে দুদিন আৰু বেছিকে থাকিব তেওঁ
এ সেইটোৱে কথা
হয়।
এতিয়া মানে মানুহখিনিয়ে মানে মানুহখিনিয়ে মানে সেইটোৱে আৰু, সিমানখিন নহয় যে বাহিৰতৰ মানুহখিনি আহিলে কি ভাবিব কি নাভাবিব, সিহঁতে নিজৰ খিনি মানে কৰিবলগীয়া কৰিছে আৰু, হেনেকো কোৱা, কৰিলে কিনো কোনে কি কৰিব সেনেকুৱা আৰু, এই ধৰি লোৱা ভ ভৰলোতে মানুহখিনিয়ে ইমানবোৰ জাবৰ জোঁথৰ পেলায়, তাতকৈ ভৰলোত নেপেলাই যদি ডাষ্টবিনত পেলাই বস্তুখিনি, তেতিয়াহ'লে আৰু এতিয়া চোৱাচোন দ্বীপৰ বিলতো ইমান জাবৰ জোথৰ হৈ গৈছে, দীপৰ বিলখনো লেতেৰা হৈ গ'ল। গছ গছনি কাটি মেলি চব ধ্বংসই হৈ গ'ল ক'ব গ'লে, পৰিৱেশটো মানে নষ্ট হৈ গ'ল চবখিনি।
হয়, আগতে এনেকুৱা আছিল যাতে দ্বীপৰ বিলৰ দেখি ফুৰিবলৈ মানুহ যোৱা আছিল। এতিয়া যাবলৈ, এলাহ কৰি দিয়ে মানুহে যাবলৈ।
সেইটোৱে কাৰণ সেই আগৰ সৌন্দৰ্যটো নোহোৱা হ'ল যে।
নোহোৱা হৈ গৈছে। গছ গছনি কাটি দিছে কাটি দি কিনে তোমাৰ তাতে জাবৰ জোথাৰ পেলাই। বিভিন্ন ধৰণৰ লেতেৰা হৈ আছে, মই গৈছিলো না গতে দেখিছিলো। কি চাবা বহুত লেতেৰা হৈ আছে, জেগা খিনি যাব ৰখিবলৈ ভাল নালাগে তাতে।
উম, উম সেইটোৱে।
হয়। কি ক'বা তুমি আৰ।
তো মানুহখিনিয় মানে চা আৰু কিছুমানে যদি কৰেও মানে চা চাফ চিকুণ কোনৰ কাৰণে সিহঁতে অ', মানে সহায়ৰ হাত আগ আগববঢ়ায় তেতিয়া হ'লেও মানে তেতিয়াও নহয় বস্তুবোৰ মানে এজন মানুহেই মানেতো কৰিব নোৱাৰে ন, এটা সন্থা এটাইতো চবখিনি কৰিব নোৱাৰে। ত উম, ত অ' এনে কথা এটাতে কয় নহয়, ৰাইজে ন নখ জোকাৰিলে ন বই বুলি ত ৰাইজে একেলগে সমৰ্থন জনাব লাগিব চব বস্তুতে।
হয় হয়।
উম, আমাৰ মানুহখিনি মানে ক'ব গ'লে এই যিবিলাক কণ্ট্ৰভাৰ্চিয়েল কথা আছে।
অ'।
সেইবোৰৰ ওপৰত বেছি গুৰুত্ব দি থাকে, যিবোৰ মানে আমাৰ কাৰণে ওপ উপযোগীও নহয়, যিবোৰ আমাৰ কাৰণে উপযোগী সেইবোৰ কথাত মানে ইহঁতে মানে গুৰুত্বই নিদিয়ে।
হয় হয়, তুমি যেনেকে কলা ৰাইজে নক জোকাৰিলে নৈ বই আমাৰ ৰাইজে যদি গোটাই ওলাই আহি, চাফ চিকুন কৰে তেতিয়া চফ চব, চাফা হৈ থাকিব, আৰু যদি এজনে যায় দুজনে নাযায় বুলি কই তই কিয় গৈছা, আৰু তাকো যদি মাতি লৈ আহি ক'ত চাফা হৈ থাকব ম লেতেৰা হৈ থাকিব না, হয়।
আৰু আজিকালি ভাল কাম কৰিব গ'লেও মানুহে ক'ব কি কিডাল কৰিলি, উম, কৰিবগৈ সেনেকুৱা আৰু।
অ' তুমি এইটো ঠিক ৰাইট কথা কৈছা, তুমি এইটো ভাল কথা কৈছা, কাৰণ তোমাৰ পৰা মই, এইখিনি কথা শুনি ভাল লাগিল, আৰু কি বুলি কয় তুমি যিখিনি কথা কৈছা তুমি মানুহ এটাই গ'লে, মাতি আনে বেলেগে ত ভাল কাম কৰিলে বেয়া পায়, যিকোনো কামতে নহক তুমি যদি ভাল এটা কাম কৰিব বিছাৰে বেয়া পাব চ দুই চাৰিটাক কব ই বৰ ভাল কাম কৰিব ই। দেখুৱাই এদিন দেখুৱাই কিনে কৰিছে এদিন দেখুৱাইছে বাকী দিন সে কৰে, হয়।
সিটো বস্তুতটো কৰিবৰ কাৰণে আগটো বাঢ়িছে নিজে, বাকী যিকেইটাই মানে চাৰি টা মানুহে যিকেইটাই কৈ আছে সেইকেইটা টো মানে ওপ উপলুঙা কৰিবহে উপলুঙাহে কৰিব পাৰিছে সিহঁতেতো বাকী একো কৰিব নাই পাৰা তো সেইখিনি বস্তু একদম মানুহখিনি য়ে বুজি নাপায় সেইটো বস্তু আমাৰ মানে মানুহখিনিৰ এটা বেয়া স্বভাৱ বুলি ক'ব পাৰি আৰু।
হয়- হয়- হয়।
উম। মানুহে মানে যিবোৰ কথাত লাগিব নালাগে সেইবোৰ কথাত লাগি থাকে আৰু যিখিনি কথা যিখিনি কাম কৰিলে আমাৰ নিজৰে মানে ভাল হ'ব নিজৰ কাৰণে ভাল সেইবোৰ মানে কৰিব নোখোজে। উম।
উম। তাৰে ওপৰত তোমাৰ কথাখিনি শুনি ভাল লাগিল, তোমাৰ পৰা নাজানিব লগা কথা বহুত জানিলোঁ।
হুম, হুম, দিয়া নহ'লে ৰাখিছোঁ আৰু।
অ' দা ধন্যবাদ।
দিয়া উম, উম।
দিয়া।